হেল্ল'।
অ', শুনিছনে?
শুনা পাইছো।
অ', কি কৰি আছ?
এ, আছো এনে অলপমান বহি পেলাই। আজি বতৰতো অলপমান ডাৱৰীয়াও আছিল যে। বেছি ইমান গৰমো নাই, কালি উৎকট
অ', ইয়াত দেখোন ইমান ডাৱৰীয়া নহয়, বতৰ।
অ'।
মানে মানে ৰ'দ নাই কিন্তু কিন্তু বৰষুণ দিউ দিউও কৰা নাই আকৌ।
মানে ডাৱৰীয়া মানে সেই আৰু বতৰটো তেনেকুৱা গৰমো নহয় ঠাণ্ডাও নহয়। বতাহ দি চেকা নিচিনাকে আছিলে বাৰু অলপমান ঠাণ্ডা আৰু।
অ' এটা কথা হয়।
অ' অইন দিনাখনৰ নিচিনা কিন্তু ৰ'ড শ্ব'ড নাই বাৰু।
অ', তেনেকুৱা সেই আ সেই আগৰ কেইদিনৰ নিচিনা উতকত গৰমতটো নাই বাৰু।
অ'।
উম।
কি তোৰ ফ্ৰেণ্ড আছেনে নাই?
এ প্ৰেম বিলাক মানে কি আৰু বন্ধু বিলাক আজিকালি সময় এ মানে সময়ৰ লগত মানে কিছুমান বস্তু সলনি হৈ যায় ন'। মানুহবোৰ ভাল নহয় আজিকালি মিলিব নোৱাৰে, ধৰি লোৱা এ বেয়া পায় আৰু এ যিমানেই যি যিমান তুমি মানুহক সহায় নকৰাকে মানুহে পিছত পাহৰি যায় এতিয়া ধৰি লোৱা মোৰ এই বাৰ্থডে যোৱাকালি গ'ল বাৰু
উম
তাৰপিছত এয়া কিছুমানে হয়তো মনত পেলায়। একদম পুৰা খাচ মানুহ যিখিনি আছিল আৰু। স্কুলৰ ফ্ৰেড এজনী আছিলে। আৰু বাকী কলেজৰ এজনী। এ তেনেকে আৰু মনত পেলাই।
অঁ কিন্তু কথা হল এনেকুৱা এনেকুৱা আজিকালি যিটো ছ'চিয়েল মিডিয়াৰ যুগ মানে ম মোবাইলৰ যুগ লেপটপৰ যুগ আৰু গতিকে মানুহে ইণ্টাৰনেট এইবিলাক ব্যৱহাৰ কৰিয়ে ব্যস্ত থাকে ন আগতৰ আগতে মানুহ সেইবিলাক নাছিলে নাথাকোঁতে মানে মানুহে মেনুৱেলি এনেই মনত ৰাখে বস্তুবিলাক আজিকালি এইবিলাকতে ব্যস্ত বিভুৰ হৈ থাকে পাহৰি যায় সেইখন এখন বেলেগ দুনীয়া মানে আৰু প্ৰায়ৰিটিটো হয় কাবাক বহুত প্ৰায়ৰিটি দিয়ে কিছুমানক নিদিয়ে
অ মানে ধৰি লোৱা মই এতিয়া তাক মানে ভালকে আহ ভাল পাওঁ বা হেল্প কৰো কিবা কাম হলে মই সহায় কৰো সেনেকুৱা মানুহখিনি পিছত এনেকুৱা সলনি হৈ যায় ৰূপটোৱে চেঞ্জ কৰি পেলায় মানুহ হল আজিকালি তোমোক দেখাম তুমি আজিকালি ধৰিব নোৱাৰিবা এখন মুখ দেখা পা যেন বহুত ভাল তোমাৰ বহুত ভাল সেই সেইটো ইমানেই বেয়া যে তোমাৰ প্ৰতি বেয়া লৈ থাকে
অঁ সেইটোতো হয় কিন্তু তাৰপাছত এনেকুৱা মানুহ দেখিবা মানে কিছুমান মানুহৰ আমাৰ লগৰে কিছুমানৰ বহুত ফ্ৰেণ্ড বহুত ফ্ৰেণ্ড মানে একেবাৰে গোটেই ফ্ৰেণ্ডৰ লগতে কিছুমানে মজি থাকে ন মোৰ কিন্তু তেনেকুৱা ভাল নালাগে নালাগে মানে মোৰ নিশ্চয় কিছুমান মানুহকহে মই মানুহৰ লগত মিলিব পাৰোঁ মই চবৰে লগতে মিলিব নোৱাৰোঁ মোৰ লগত মন মিলা হ'ব লাগিব
সেইটোতো হয়ে বাৰু এতিয়া তুমি যিমানে মানুহৰ লগত থাকিবা সিমানে অলশৰীয়া মানে অনুভৱ কৰিবা তেনেকুৱা হয় কিছুমান ক্ষেত্ৰত একদম খুব কম মানুহখিনি সেইখিনি তোমাক ধৰি লোৱা বেছি তোমাৰ লগত তাঁতচত নাথাকে তথাপিতো তোমাক অ কেতিয়াবা খবৰ লয় আৰু তোমাক সেইখিনি গুৰুত্ব দিয়ে বা পাহৰি নাযায় তেনেকুৱা মানুহৰ লগত থকাাতটো ভাল আৰু এ ধৰি ল ভাল সময় বুলি ভ আমাৰ বেয়া সময়ত দুইটা সময়তে যোনে তোমাক মানে লগতে থাকে বা এ ভাল মানে ইতিবাচক কিছুমান সুখীয়া হয় তোমাৰ ভাল হবলৈ মানে সহায় কৰে তেনেকুৱা মানুহৰ লগত থাকি ভাল লাগে
আৰু ভাল বেয়া চিনিব পাৰি ন কিছুমানৰ কিছুমানৰ লগত থাকিলে ভাইভটোৱে গম পোৱা যায় যে এখেত মানে কেনেকুৱা পজিটিভ নিগেটিভ কিছুমান মানুহৰ পৰা নিগেটিভ ভাইপ এনেও ওলাই আহে। আৰু জেলাচীটো ওলাই আহে। বহুত যে মানে হিংসা টাইপৰ কৰে তোমাৰ কিবা এটা ভাল। ভাল হোৱা দেখিলে এচিভমেণ্ট হোৱা দেখিলেই মানে জেলাছ যে কৰে। গমেই পোৱা যায় মানে সেনেকুৱা তেনেকুৱা মানুহৰ পৰা দূৰত থকা ভাল।
আৰু কিছুমান ধৰি লোৱা হেৰি। অহ তোমাৰ কিবা এটা ভালকে ড্ৰেছ পাতি কৰি আহিলা। বা কোনবাদিনা তোমাৰ ভাল দেখিল সন্মুখত কোনোবা এজনীয়ে বাট তোমাক আজি ধুনীয়া লাগিছে দেই যোনজনীয়ে বেয়া পায় সেইজনীয়ে অ সেইজনী আকৌ কব নিবিচাৰে তোমাক অ অ তেনেকে বুলি কৈ পেলাই থৈ দিয়ে আৰু চাই পেলাই থৈ দিয়ে কিন্তু তোমাক খুব কঁপি কৰে
অ
এতিয়া তুমি কিবা এটা ষ্টাইল কৰিলা বা কিবা কাম এটা কৰিলা আকৌ সেইটো বস্তুটো পাইও মানে মনে মনে অ ৰিপিট কৰিব চেষ্টা কৰে যে। মইও কৰিলে ভাল লাগিব নেকি। কিন্তু তোমাক হয়তো বেয়া পায় আৰু কবলৈ নিবিচাৰে আজিকালি ধৰি লোৱা তেনে। আৰু ছোৱালী ক্ষেত্ৰত মানে ক'বলৈ গ'লে ইটোৱে সি ইটোৱে সিটোক মানে খুব বেয়া পায়।
হা হা।
হয়নে।
হয় হয় এতিয়া মই এনেকুৱা চাই। চাইকো'লজি কিতাপ পঢ়া নাই বা মানুহক কেনেকৈ চিনিব পাৰি মানুহৰ ব্যৱহাৰৰ পৰা সেই তেনেকুৱা কিতাপ একো পঢ়া নাই। কিন্তু ইমান বিলাক অভিজ্ঞতা হৈছে এতিয়ালৈকে মানুহৰ পৰা বিভিন্ন মানুহ লগ। পাই ইমান অভিজ্ঞতা হৈছে। যে মোৰ বেষ্টফ্ৰেণ্ড মোৰ বেষ্টফ্ৰেণ্ড চোকল্ড বেষ্টফ্ৰেণ্ড আৰু। আজিৰ পৰা কিমান বছৰ হ'ল তোমাৰ পোন্ধৰ বছৰমান হৈ গ'ল চাগে। এইবোৰৰ ষোল্ল বছৰৰ বেষ্টফ্ৰেণ্ড মই ইমান দিন মানে চব বস্তু। কিবা যদি বেয়াও দেখোঁ মই। সদায় অভাৰলুক কৰোঁ সেইটো ঠিক কৰিব পাৰি নেকি হয়তো। মই ঠিক কৰিব চেষ্টা কৰোঁ কিন্তু পিছত দেখিলোঁ নাই নাই নাই বহুত বেছি চেলফিছ মানে। ইমান বছৰ ফ্ৰেণ্ডশ্বিপত বহুত বেছি চেল্ফিছ দেখিলোঁ। দেখি দেখি মই লাষ্টত মই নিজে। বাদ দি দিলোঁ মানে পুৰা। কিমান মই দোষ আঙুলিয়াই দিলোঁ ইমান ডাঙৰ ভুল কৰিছে।
তুমি মানে বহুত বেছি দিয়া। মানে বিচাৰোৱা কিন্তু সেইবোৰ মানে পিছত গৈ নিদিয়ে।
নিদিয়ে শুধৰাব নোৱাৰা ভুল মানে মই যেতিয়া আঙুলিয়াই দিলোঁ তাৰপাছত বেয়া পালে। বেয়া পোৱা কোনো আজি আজি দুমাহ তিনিমাহ মাতবোল নাই মোৰ মোৰ বেষ্টফ্ৰেণ্ড দেই। তাৰপিছত আৰু কি ক'ম কাৰ লগত ফ্ৰেণ্ডশ্বিপৰ কথা পা ভাবিমহে। এনেকুৱাই যদি হয়।
এ আজিকালি তেনেকুৱাই হয় মানে তুমি বেছি যাক গুৰুত্ব দিবা নহয় সিয়ে মানে। এদিন হয়তো লাত মাৰিবই। তোমাৰ পৰা লুটি কৰি খাব তুমি হয়তো মানে। তাৰ প্ৰতি অলপমান দুখ দৰতটো বেছিভাৱ আহিব। কিন্তু তোমাৰ বেয়া হোৱাতে বেছি লাগিব আৰু তোমাৰ পৰা। খাব তোমাল লুকুৱাই তুমি ভালটোৱে বিচৰা কিন্তু।
সেইটো'। মোৰ এতিয়া বহুত ফ্ৰেণ্ড নাই বহুত ফ্ৰেণ্ড নাই বেষ্টফ্ৰেণ্ড বুলিবলৈ অকল সেই তাইয়ে আছিলে। তাৰপিছত সেই সেই এজনীয়ে সেয়া কৰিলে আৰু বাকীবিলাক মই ইমান মই কৰোঁ লগত টাৰ্চত নাথাকোঁ। মানে মই ভাল নাপাওঁ বহুত ডাঙৰ ফেণ্ড চাৰ্কেল ভাল নাপাওঁ ঘূৰি ফুৰিও ভাল নাপাওঁ ফ্ৰেণ্ড চাৰ্কেল।
অ মোৰতো ক'ব গ'লে বেষ্ট ফ্ৰেণ্ড বোলা বস্তুটো নাইয়েই বাৰু। এ কেতিয়াও নহব সেই বস্তুটো ভাল নাপওঁ অ এ মানুহে মানে এবাৰ ঠগন পোৱাৰ পিছত সেই বিশ্বাস
ৰাইজে আমাৰ সৰুতে পাই থৈ দিছোঁ মানে কিছুমান ঘটনা মোৰ লগত হৈছে পৰীক্ষাত যদি অলপ বেছি নম্বৰ পাওঁ মোৰ সেইদিনাখন ধৰি লও ম পৰ ৰীক্ষা আছে মোৰ কলম দলিয়াই দিব কিতাপ দলিয়াই দিব, কিতাপ নাইক কিয় কৰোঁ কিতাপ ফালিব এনেকুৱা ধৰণৰ ঘটনা মোৰ হৈ পাইছে সেই তেতিয়াৰ পৰা মোৰ অকণ ভয় মানে। সেইকাৰণে মোৰ মোৰ ফ্ৰেণ্ড নায়েই মই সিমান মিলিব নোৱাৰোঁ। মোৰ লগত মিলা হ'ব লাগিব মানে যিটি মই এনেই এনেই ফ্ৰেণ্ড বনাই ফুৰি নোৱাৰোঁ পিছত পিছলৈ এনেও। এইবিলাক মানুহৰ ফ্ৰেণ্ড হৈ নাথাকিও নিজৰ নিজৰ জীৱনত ব্যস্ত হৈ যায়।
সেইটো হয় মানে। খুব এজন দুজন মানুহ চিলেক্ট কৰি ল'ব লাগে জীৱনত। যে তুমি একদম এৰিব নোৱাৰা বা তোমাকো এৰিব নোৱাৰে সকলো ক্ষেত্ৰতে তোমাক বিচাৰে বা কিবা হোৱাৰ লগে লগে আৰু তোমাক সুধিব আৰু ধুনীয়াকে প্ৰব্লেম বিলাক চল্ভ কৰিব ট্ৰাই কৰি দূৰত থাকিও সদায় তাঁতচত নাথাকা যদিও মানে এটা ভাল সম্পৰ্ক বা বন্ধুত্ব এটা ভালকে ৰাখি ৰাখিবলৈ বজাই ৰাখিবলৈ হলে এইখিনি নিজৰ মনটোৰ ওপৰত কথা যে মই যদি ভালকে ৰাখিব পাৰো এই সম্পৰ্কটো ভালকে বহুত দিনলৈ থাকিব কিন্তু বহুতে নিবিচাৰে ন ন যে বিয়া হোৱাৰ পিছত বা বিয়া নহলেও কিছু মানে নাৰাখে
উওম উওম কিন্তু সেই সেই এটা বা দুটা মানুহক মানুহৰ লগতে ফ্ৰেণ্ডশ্বিপ কৰাৰ পিছত যে সেই এটা দুটা মানুহে হেই যে লাষ্টত তোমাক সেয়া প্ৰবঞ্চনা কৰাৰ নিচিনা কৰে যে তোমাৰ গম পোৱা যায় যে চেল্ফিচ কিমান চেলফিচ তেতিয়া তেতিয়া কি কৰিবা?
মানে ক'ব গ'লে খাই পাত ফলাই কবা নে নে উপকাৰীক অজগৰে খোৱা বুলি
অ নাজানো এতিয়া মানে ক'ব গ'লে ঘৰৰ মানুহৰ লগত থকাই ভাল ঘৰৰ নিজৰ বাই ভনী, মাক, দেউতাকৰ নিচিনা ফ্ৰেণ্ড আৰু হ'ব নোৱাৰে চাগে
অ তেনেকুৱাতো সেইটো হবই নোৱাৰি
হ'ব নোৱাৰে
এতিয়াও সময়ৰ লগত সলনিও নহয় তোমাৰ লগত সদায় থাকিব তুমি কিবা এটা প্ৰব্লেম পালে তোমাৰ লগে লগে দৌৰি আহিব
মোৰ এনেকুৱাও হৈ পাইছে যে মই বহুত দূৰত চাকৰি কৰিছিলোঁ এই মানে অসমতে বাৰু কিন্তু কিন্তু দহু বন কাটি কৰি মানে মই ধৰি লওক মোৰ কোনোবা হেৰি আহিলে এ টো কি কয় ফ্ৰেণ্ডৰ বিয়া মই দহু বন কাটি কৰি বহুত দূৰৰ পৰা হ'লেও মই
আগদিনাখন হ'লেও আহি ওলামহি মানে মই বিয়া খাবলৈ যাওঁ ভাল বস্তু চস্তু লৈ পেলাই কিন্তু তেনেকুৱা মানুহে আৰু মানে মোৰ বিয়া খা খাবলৈ অহা নাই দেই বিভিন্ন ধৰণৰ অজুহাত দেখাই দেখুৱাইছে
মই মানে মোৰো তেনেকুৱাই হৈছে মই পিছত এখন বিয়াত বাৰ উপস্থিত নগলো নহলো মানে মই বস্তুটো দেখিলো যে ভাল নহয় মোৰ প্ৰতি এটা বেয়া ভাবে লৈ থাকে গতিকে সেইটো বন্ধুত্ব ৰক্ষা কৰিও লাভ নাই গতিকে নিগেটিভ মানুহৰ পৰা সদায় আঁতৰত থকাটোৱে ভাল আৰু ন', নিজৰ জীৱনটো ভাল হ'ব ভাল মানুহ আহিবি কেতিয়াবা লগ পাম।
বাৰু বাৰু ঠিকে আছে ন' হ'ব আজিলৈ। অ', অ'।